অ' চাহ খাহ আছিলো তুমি ফোন কৰিছা অ' মই চাহাপ। থলা ৰে ৰিছিফ কৰিছো।
হয়-হয়,
এতি ইভিনিং ন চাহ টো খাইছো আৰু নহয় জানো এতিয়া সন্ধিয়া লাগিব হলহি আৰু। চাহ খাই কৰি লৈ হ'লেও লৈ পেলাই মানে অলপ সময় পিছত ধূপ ধুনা জ্বলাব। হ'ব আৰু যিহেতু আমাৰ সেইটো দায়িত্বই নহয় জানো। সন্ধিয়া ধূপ ধুনা জলোৱাত
হয়-হয় ঠিকে কৈছে হেৰি নহয় হেৰি আজি এক জুলাই নহয় জানো।
অহ জুলাই এক তাৰিখ।
এক জুলাইত আপোনাৰ গৰম বন্ধুতো দিলেই ন ল'ৰা ছোৱালীবোৰৰ।
অ' চামাৰ ভেকেচন তোৰ কথা সুধ।
অ' তাকেই বোলো কাৰণ তো গৰম বন্ধ আজি পৰা গৰম বন্ধ। এতিয়া প্ৰথমতটো কথা হ'ল আপোনালোকে ক'লৈ যাব আৰু আপোনালোকৰ ল'ৰা ছোৱালী দু দুয়োটাৰো আৰু গৰম। সম্বন্ধ হ'লে স্কুল।
এতিয়ালৈকে সে চাৰ ভেকেচনটো পৰা নাই চৰকাৰী স্কুল বিলাকত দিছে যিহেতু সিহঁতে প্ৰাইভেট স্কুলৰ জাতীয় বিদ্যালয়ৰ যে সিহঁতৰ মানে চামাৰ ভেকেচন হোৱা নাই সিহঁতৰ মানে পোন্ধৰ তাৰিখলৈ ক্লাছ। থাকিব তাৰপিছত ষোল্ল তাৰিখৰ পৰাহে মানে হলিডে' পাব আৰু।
হয়-হয়-হয়-হয় এতিয়া আপুনি এটা কথা কওকচোন। আপোনাৰ হেৰি এইবাৰ আপুনি কৰ'বাত ফুৰিব যাব নাই মই যে যাবহে নোৱাৰিম কাৰণো কিয় জানে। মোৰ মানে হেৰি মানে পথাৰত এতিয়া পথাৰত এতিয়া হয়ে। কঠীয়া ৰোৱা দিন কঠিয়া গজাইছো এতিয়া উঘালিব লাগিব কেইদিন উঘালিও। তে দহ পোন্ধৰ দিন বা দহ এসপ্তাহ দহ দিন।